অ', আছিলো তুমি কি কৰিছা?
মই তোমাৰ বাইদেউহঁতৰ ঘৰত আহিছোঁ।
অ', বাইদেউহঁতৰ ঘৰত গৈছা নেকি?
উম।
বাকী খানা পিনা?
খানা পিনা ঘৰত খাই আহিলো ৰাতিপুৱাতো এতিয়া দিনৰ
বাইদেউহঁতৰ ঘৰত কি বনাইছে?
আহ, চিকেন আনিছে। মানে তোমাৰ ব্ৰইলাৰ মাংস। অ'।
উম। আৰু কোৱা। ৰ'দ কেনেকা সিফালে?
এ বঢ়িয়া ফাটা ফাটি দি আছে একদম মানে পুৰা টাপ দি আছে
অ, এই গৰমত আইচক্ৰীম খাই বৰ ভাল লাগে ন।
আইচক্ৰীম আমি খামহে, এতিয়া দোকানত যাম ভিন্দসুতিি যাম।
অ। এতিয়া খাবাগে, বহত ভাল লাগে উম, ভাল লাগে ন পুৰা গাড়ী এ চি লগাই ঘূৰিব। বা এচি নলগালেও, এনেও ঘূৰিব ভাল লাগে। আইচকিম খায়, ঠাণ্ডা খায়, হাৱা খায় ভাল লাগে অ।
উম। মই তাকেই থাকিম, দুদিনমান বাইদেউ ঘৰত।
অ, থাকিবা নেকি? ক'ত আছে, বাইদেউ ঘৰ তোমালোকৰ?
বাহিৰৰ ঘোৰটো এনে, মই মানে বিশ্বনাথ চাৰলী আহিছো মোৰ ঘৰ।
অ, অ তাতে ভালেই লাগে চাগে ন থাকি? বেলেগ এটা পৰিৱেশ পোৱা।
উম, ভাল লাগে। মানে ইয়াতো, গাঁৱলীয়া পৰিৱেশে হয় বাৰু।
অ, এই বেলেগ বেলেগ কোৱা।
ৰাস্তাটো মানে, মেইন ৰোড টাইপৰ বহুত গাড়ী চলে।
অ, ভালেই। বেলেগ, বেলেগ জেগাত গৈ বেলাই মানে, পৰিৱেশবোৰ উপভোগ কৰিব লাগে।
কৰিছো, কৰিছো মই ভালে লাগে ন।
উম, বাইদেউহতৰ ঘৰত কোন, কোন আছে?
বাইদেউনৰ ঘৰত আহ, ভিনদু আছে, আকৌ ভিনদু ককাইে কেইটা আছে।
উম।
ভিনদেউৰ মাক বাপেক আছে। আৰু বাইদেউ আৰু আকৌ ককায়েকৰ ল'ৰা এটা আছে।
অ, সৰু চাগে লৰাটো ন।
হ'ব দহ বছৰ এঘাৰ বছৰ মান।
উম।
বাইদেউে আৰু এতিয়া গৰমত ভাত বনাই মজা পাইছে আৰু। তোমাৰ? ইমান গৰম আৰু আইটেমেই, আইটেম বনাই আছে।
বৰ বনাই ন?
উম, তাইক তুমি বনোৱাত নোৱাৰিবা।
উম, বহুত বনাব পাৰে অ'।
আমৰ চাট চনিও বনাই গৰম পুৰা পধুনা পাত দি দিছে।
ন, তুমি একে খোৱাহে কথা আৰু আমৰ চাটনী।
উম, মইতো ভালেই পাওঁ।
অ', মাংসৰ লগত পুৰা জ্বলা দি ন?
জ্বলাটো কমাই খাব লাগিব ইমান গৰম।
টো হয়, বাৰু কিন্তু অকমান জ্বলা নহ'লে আকৌ খাবই ভাল নালাগে ন মাংসটো?
অ', জ্বলাটো বাৰু মই জ্বলা নহ'লে এনেও নাখাওঁ মানে যদি তুমি এতিয়া দালি, ভাজি জ্বলা নিদিয়া মই কেঁচা জলকীয়া হ'লেও লৈ খামেই। জ্বলা নহ'লে নহয়ে মোক।
পিছে জলকীয়া গছ আছে নে নাই? নে কিনি খোৱা?
আমাৰ ঢেৰ জলকীয়া মানে ঘৰতে ৰুই লোৱা। কিনিও, কিনিও খাওঁ উম, কিনি পেলাইও খাওঁ মানে কিন্তু ঘৰত খাবলৈ ওলাই থাকে আৰু।
বঙালী জলকীয়াটো মই পিছে বৰ ভাল পাওঁ দেই।
আৰু আচাৰতো খাবা আৰু বঙালী
অ', বঙালী জলকীয়া আচাৰ সেদিনা মই মামাৰহঁতৰ ঘৰত গৈছ তাতে মামীয়ে বনাইছিলে বঙালী জলকীয়া আচাৰ বৰ ধুনীয়া আছিলে দেই খাবলে। আমাৰ ঘৰত যে, জানা? আচাৰ বনালে বেছি দিন নাযায় জলকীয়া আচাৰ, মানে বহুত আমি গোটেই কেইটাই বহুত খাওঁ যে, এক একেবাৰে মানে নেযায়ে আচাৰ।
আমাৰ ঘৰতো জ্বলা বহুত খায়। এ, কচু যে, জাল বনাই যে
অহ।
তুমি ভাল পোৱানে?
কচু জাল অ', মই বৰ ভাল পাওঁ জ্বলা হ'ব লাগে খালি অকমান।
এই আমাৰতো, আমাৰ ঘৰত আহিবা না খাবা আমাৰ মায়ে বনাই
মি দুইজনীয়ে কচু ক'ত পাইনো এনে তুলিব যাম দিয়া এদিন।
কচু তোমাৰ মই গৈ লওঁ ৰবা বাইদেউ ঘৰৰ পৰা তাৰপিছত আমাৰ ইয়াতে আতি এখন আছে তাত বহুত আছে।
উম, ময়ো স্কুটি লৈ যাম দুইজনী যাম দিয়া তুলিবলৈ।
খেতি কৰা মাটি য'ত আছে সেইখিনি জেগাখিনি মানে জানকাণ বুলি কয়। তাত কচু আছ বহুত, বহুত মানে টেষ্টি হয়, কচুটো জানৰ জানটো মানে পাৰতে হয়, যে। পুৰা মিঠা হয় সাৰটো পাই যায় ন পানীৰ এই সাৰটো পাই যে যে বহুত মিঠা হয় তটো জাল বনালোো বহুত ভাল লাগে আকৌ তাত
তোমালোকৰ সতে বনাব দিম দিয়া কচু দুইজনীয়ে তুলি আনি পুৰা জলকজ ে দি ন তোমাৰ মায়ে ধুনীয়া মনাই
হলি দিনত নাখাও দিয়া ৰাতিকে খাম মানে দিনত বহুত গৰম ন ইমান জ্বলা চলা খাব নালাগে আৰু
অ ৰাতি খাম দিয়া বাৰু এদিন দুইজনীয়ে চুলিিয় তিন তুলি আনিম
উম
বৰ সোৱাদ হয় দেই কিন্তু হ
উম মইতো ভালেই পাওঁ কচু বুলি ক'লে ঢেকীয়া বুলি কলে আমাৰ গাঁৱলে মানে আৰু এইবিলাক কি ভন পাই ন
অ আমাৰ গাঁৱলীয়া মানুহে এইবিলাকেই ভাল পায়
এইবিলাক খোৱাাতোৱে ভাল শৰীৰৰ কাৰণে একো সাৰ চাৰ দিয়া নহয়
ওপৰত হেৰি কৰিব ডিপেণ্ড হৈ থাকিব নালাগে
উম গাঁৱলীয়া বস্তুবোৰ মানে বেছিকে খাই থাকিলে বা ঘৰত কৰা বস্তুবোৰ শাক পাচলিয়ে হওক মানে ফলমূয় হওক মানে হেল্ডি হয় থ শিকিব পাৰি ন তেতিয়া
উম তেয়া স্বাস্থ্যৰ বাবেও এইবোৰ ভাল হয়
বজাৰত চব সাৰ দিয়া বস্তু আৰু উ তুমি আনিলা নহয় এদিন বা দুদিন থকাৰ পিছতে গেলি যায় ইমানেই সাৰ দি থৈ যায় মানে
সেইটোটো আমাৰো ফ্ৰিজত ৰাখি দিয়ে গেলি যায় কেনেকুৱা হৈ যায় ধ লওক বস্তু সেমেকা কিবা হেৰি লেৰালা নিচিনা হৈ যায়
উম ললি যায়
আমাৰ ঘৰৰ শাকটোবি থবাচোন ক'ত বেয়া হ'ব
অ আমাৰ ঘৰৰখন তুমি তুমি ফ্ৰিজত নথলেও হলে এনে সজদি থৈ দিয়া এতিয়া বেঙেনাই হওক বিলাহীয়ে হওক ঘৰৰ আলুৱে হওক তুমি ধৰ থৈ দিয়া নহয় একো নহয়
উম আৰু বজাৰৰ বস্তুবোৰ আৰু ঘৰৰ বস্তু বোৰ তুমি চাবাচোন মানে বজাৰবোৰ একে দেখাত তেনেকুৱা হ'ব যে, বৰ ভিটামিন আছে বহুত ধুনীয়া কিন্তু আচলতে এনেকুৱা নহয় মানে ঔষধ দি পেলাই বস্তুতটো একে ডাঙৰ কৰি হেৰি কৰি পেলাই।
উম, দেখিবহে ধুনীয়া হয়, সেইটো।
অ', আমাৰ ঘৰৰ কেড কেডাল মানেই হওঁক। দৰকাৰ হ'লে বোলে ইমান হেৰি ডাঙৰো ন'হল সেইকেইটালো বহুত মানে প্ৰটিন থাকে।
অ', আমাৰ ঘৰৰ বস্তুবোৰ বাৰতে চেহেৰাটো ন'হয় ভালকে কিন্তু হ'লেও যে, ভিটামিনটো তাতে আছে আৰু সাৰ চাৰ মানে নিদিয়া ন।
সেইটোয়ে গোবৰ সাৰ খুব বেছি। পাই দিলো পালে।
অ', গোবৰ সাৰটো দিয়া হয়, বাৰু সেইটো আৰু একো নহয়, নহয় আমাৰ শৰীৰৰ কাৰণে। গোবৰ সাৰতটো ভালহে আৰু যিটোক কয় জৈৱিক সাৰ জৈৱিক সাৰ সেটো ভালেই ৰাসায়নিকটোহে বেয়া।
সেইটো
এতিয়া আমাৰ ধান খেতিতে হওঁক সেইটোতো জৈৱিক সাৰেই দিয়ে মানে গোবৰে দিয়ে।
উম।
কিন্তু আজিকালি মানুহবোৰে কি হৈছে জানা? ৰাসায়নিক সাৰটো মানে বহুত প্ৰয়োগ কৰিছে যাৰ কাৰণে তোমাৰ খেতি ভাল নোহোৱাহে হৈছে গৈ। আৰু ৰাসায়নিক মাটিৰ গুণাগুণটো নষ্ট কৰি দিয়ে ন মাট যিটো উৰ্বৰতা শক্তি সেইটো ধৰ তোমাৰ নষ্ট কৰি দিয়ে আৰু মানুহ বিলাকে আৰু খেতি ভাল হ'বলে
অ', মানুহে মানে বেছি ভাল কৰিব যাওঁতে বস্তুবোৰ মানে বেয়াহে হৈছেগে ন?
সেইটোৱে। এতিয়া মাটিৰ গুণাগুণটো কমিহে গৈছে গৈ সাৰ মানে ইমানে
সেইটো মাটিৰ, মাটিৰ গুণাগুণতটো বেছি সাৰ প্ৰয়োগ কৰাৰ ফলত মানে নষ্ট হৈ যায় বুইছা?
অ', এতিয়া কেঁচু চেচু বিলাক মৰি যায়।
সেইটোৱেটো।
মাটিত ধৰ কেঁচুটো থাকে কেঁচুটোয়ে মানে বেছি শক্তিটো কেঁচুটোৰ পৰা মানে পায় যায় ন শক্তিটো। কেঁচু থাকিলে মাটিটো ভাল কৰি ৰাখে কিন্তু তেতি ৰাসায়নিক সাৰ যেতিয়া দি দিয়ে কেঁচু চেচু বিলাক মৰি যায়।
আমাৰ বিশেষকে পলসুৱা মাটিত খেতি-বাতি ভাল হয় ন'।
উম' আমাৰ এই অসমতো পলসুৱা মাটিটে ভাল মানে চব জেগাত আৰু চব বস্তু বেলেগ বেলেগ মানে এতিয়া আমাৰ ইয়াত ধান
উম আমাৰ ধান খেতিটো আমাৰ আমাৰ ধৰি ল ইণ্ডিয়া আমাৰ ছেকেণ্ড স্থানত আছে। কিন্তু প্ৰথম স্থান কিন্তু আমাৰ চাইনাই লৈ আছে।
উম' ইহঁতে আৰু যিহে আৰু সাৰ চাৰ প্ৰয়োগ কৰি কিমান ধৰণৰ খেতি ফল মূল।
উম' ত মই বৰা চাউল খাই খুব ভাল পাওঁ দেই। তুমি ভাল পোৱা নে?
পাওঁ বৰা চাউলৰ জলপান।
বৰা চাউল লগত একে পুৰা ভাজি হ'ব লাগে। ধুনীয়া গৰম গৰম জুলকীয়া এটা এটা লগত লৈ।
ৰঙালা ৰঙালাও ভাজিৰ লগত বেছি মিলে। ৰঙালাও ভাজিটো যে তোমাৰ চৰাইবিন মটৰ মাহ আলু তাৰপা ভাতকেৰেলা এনেকে চব দি জল
মিক্স আপ কৰি পেলাই বনাব লাগে বৰ ধুনীয়া দেখাই পেলাই বৰ সোৱাদজনক হয়।
কৰিছা বহুত ময়ো বহুত ভাল
তুমি বনাব জানাতো ন?
জানো, জানো।
মই বনাও বাৰু মাজত ও সেইদিনাও বনাইছিলো, চয়াবিন, আলু চয়া হেৰি দি গোটেইবোৰ বৰ হেৰি ৰঙালাও দি আমাৰ মামাহঁতৰ ঘৰত ৰঙালাও খেতি আছে যে। সিহঁতৰ মানে চাক চাপৰি আছে। তোমাৰ ব্ৰহ্মপুত্ৰৰ মানে ওচৰতে আৰু ঘৰ। খুব খেতি হয়, ধেৰ, ধেৰ ৰঙালাও পায় আমাক তেনেকে দি পঠিয়াইছিলে আৰু কেইটামান, বনাইছিলে। মানে বহুত মিঠাও হয়, চাপ চাপৰিৰ ৰঙালাও বাবে
সেয়া বিক্ৰী কৰে আৰু বজাৰত ন?
কি কৰে বিকি কৰে বৰ মস্ত, মস্ত হয়, মানে ৰঙালাওবোৰ গোটেই কেইজনৰে মানে এটা, এটা ৰুমেই আছে ৰঙালাও থোৱা পুৰা ভৰ্তি, ভৰ্তি হৈ থাকে ৰুম।
অ', অ', চাপৰি খেতি এনেও ভালেই হয়, আৰু।
চাপৰি খেতি বৰ ধুনীয়া হয়, আৰু সৰিয়হ খেতিও বৰ ধুনীয়া হয়, ইহঁতে বেচে একে নিজৰ মানে ঘৰৰে তেল খায়।
উম।
আমাৰো পিছে এবাৰ লগাইছিলে সৰিয়হ যোৱা বছৰ ওচৰলৈকে
উম।
কম পৰিমাণত লগাই আৰু আমাৰনো ক'ত চাপৰি আছে। গাঁৱলীয়া জেগাতটো কৰো আমি।
উম। চাপৰি খেতিটো মানে ভালেই হয়, তোমাৰ এই ব্ৰহ্মপুত্ৰৰ পৰা পানী, পানী যেতিয়া বেছি হ'ব এতিয়া বাৰিষাত পানীটো সোমাই বহুতো মানে, সাৰটো মানে পেলাই থৈ যায় যে, মাটিবিলাকত পানী সোমালে। সেইকাৰণে মাটিবিলাক বহুত পলসুৱা হৈ যায়। ৰাসায়ন মানে জৈৱিক সাৰটো তেতিয়া ইমান দিব লগা নহয় আৰু, আৰু মাটিবোৰো ভাল তাৰ।
সেইটোয়েটো চাপৰি মাটি বৰ ধুনীয়া হয়।
আমাৰোতো একে
বৰ ভাল লাগে ন? বৰ ধুনীয়া মানে প্লেচ আছে।
অ', আমিতো যাম, যাম বুলি যোৱাই নহ'লে মই ভাবিছিলো মোৰ মেটিক পৰীক্ষাৰ পিছতেই গোটেই লগৰ খিনি সতি যাম। অ', মোৰ যে আশাটো থাক
এটা বনভোজ খাব লাগিব ন দুই আৰু লগৰো কিছ- কিছুমান বান্ধৱী লৈ ল'বা।
নাই ল'ব লাগিব, মানে আমি মেট্ৰিক পাছ কৰাৰ পিছতে খাম খাম ভাবি আছিলো তাৰপা আৰু খোৱাই নহলে
অ', এনেকে লব পাৰা। এই ডিচেম্বৰ জানুৱাৰী টাইমত সেইটো সময়ত বাৰু মানুহো বহুত হয়, কিন্তু ভালো লাগে মানে, দুটা সময়তে মানে আচলি আমেজটো পোৱা যায়।
এক জানুৱাৰী ভোজটো নহলে তাতে খাই দিম দিয়া এইবাৰ।
অ', তাতে কৰিব পাৰি। আমি অৱশ্যে প্ৰতি বছৰে আমাৰ মানে গোটেই পৰিয়ালটো মিলি পেলাই, খাওঁগে পথাৰত খাওঁগে আমাৰ মেৰতে।